হেল্ল' শুনিছা?
অ', শুনি আছো, শুনি আছো কোৱা?
পিছে কি কৰি আছা বোলো এই মানে গৰমৰ দিনত?
এই ভাত ছাত খাই কিনে এতিয়া মানে বহি আছিলো, তুমি কি কৰি আছা?
এ, আমাৰো মানে এইফালে অলপ বৰষুণ দি আছে বুজিছা ইমান গৰম দি আছিলে এতিয়া অলপ বৰষুণ পেলাইছে কণীয়াইছে মানে এই মানে মানে তাতেই অলপ মানে বহি আছো আৰু, লাইটো যাওঁ যাওঁ গৈ আছে মানে দুবাৰ গ'ল এতিয়ালৈকে। তন কৰিলে
অ', অ', অ'।
তাকে চাওঁ এইবাৰ আকৌ এবাৰ গ'ল অহাই নাই মানে এইবাৰ লাইটটো যেতিয়া আহে ভাতকেইটা খাই আৰু শুইে দিওঁ আৰু। ফেনখন চলাই গ'ম পাইছা।
অ', অ, মইও এই ভাতটো খাই শেষ কৰিলো, কাৰণ কেতিয়া ব মানে কাৰেণ্টটো কাটি দিয়ে কোনো ঠিক নাই কাৰেণ্ট কাটি দিলেতো খোৱা বোৱাত একেবাৰে বহুত অসুবিধা হৈ থাকে, সেইকাৰণে অলপ জল্দি খাই দিলো। এতিয়া অলপ অ, এতিয়া অলপ কামো আছে সেই কামটো কৰি কেনে ধৰা আধা ঘন্টামানৰ পিছত শুৱই যাম। আকৌ ৰাতি অ, অ', আকৌ ৰাতিপুৱা সোনকালে উঠ অ, আৰু ৰাতি ৰাতিপুৱা সোনকালে উঠিবও লাগিব, কাৰণ ৰাতিপুৱাও বহুত কাম আছে।
সেয়াই বেছি টাইম নালাগে আধঘণ্টা মানৰ পিছতে তুমি শুই দিব পাৰিবা, বাৰুতে সইটো টেনশ্যন কৰিব নালাগে। তোমালোকৰ এইফালে মানে মানুহ, মানুহ বিলাকে সোনকালে ভাত খাই সোনকালে শুৱে ন?
অ, সোনকালে খাই দিয়ে ধৰা নটা মানতে খাই দিয়ে।
বা এইটো আমাৰ এইফালে কৰিবই নোৱাৰে, আমাৰ নটা মানত মানে মানুহে হেৰি কৰেহে মানে আলু চব্জি কাটেহে। ৰাধিবলৈ বাদদেচোন মানে ভাবেহে কি বনাম গৈ পেলাই।
অ', অ' আমাৰ তাতে হৈ যায় আৰু নটা বজাত একদম খাই চাই শেষ হৈ যায়।
এয়াই ৰাতিপুৱাও চাগে সোনকালেই খোৱা তোমালোকে।
অ' ৰাতিপুৱাটো সোনকালে অ' সোনকালে উঠ ত' কিন্তু মাই চবেই মানে সোনকালে খাই কিন্তু মই মানে অলপ দেৰিকে খাওঁ।
অ' মানে আমি আমাৰ ফালেও তেনেুৱাই আছিলে বুইচা, আগতে আমি সৰু থকোতে এতিয়া ডাঙৰ হ'লো যে আমি মানে ভাত ত' খাবলৈ সোনকালে মন নাযায়েই ধৰ।
উম, উম।
আৰু জানাই মানে আমাৰ ভাতটো খোৱা খেলি মেলি হয় যে আ, মানে কামৰপৰা আহি পেলাই ধৰ অলপ দেৰি হৈ খাবলৈ ভাতটো মানে। আবেলি টাইমতে খোৱা হয় আৰু যোনটো দুপৰীয়া ভাতটো আবেলি টাইমত খাই তোমাক ক'ত ৰাতি খাব মন যাব কোৱাচোন।
উম, উম, সেইটো বাৰু হয় অ'।
অ' হজমতো হ'ব লাগিব ন' ভাত
উম, উম, হাল হ'ব লাগিব।
তাৰ কাৰণে মানে এইবিলাক, বুইচা কথাবিলাক।
উম, উম।
দেৰি হয় আৰু। আৰু পিছে তোমোকৰ সেইফালে স্মাৰ্ট মিটাৰ লগাই আছিলো ন', তোমালোকৰ ঘৰত লগোৱা নাই ন'?
আমাৰ, আমাৰ ঘৰত এতিয়ালৈকে লগোৱা হোৱা নাই কিন্তু লগাব মানে এই কেইদিনতে।
লগাই ল'ব দিয়া বুইছা ভালকৈ, তোমাৰ দেউতাই কৈ আছে বোলে নলগাই বুলি?
অ' ফাৰ্ষ্টট কৈছিল নলগাই বুলি, এতিয়াতো চবেই লগাই আছে, এতিয়াতো লগাবই লাগিব কাৰণ নহ'লে আমাৰটো এটাৰ কাৰণেতো বিলৰ মানুহ নাহে, বিল দিবৰ কাৰণে।
অ' আমি যাম চাগে কাইলৈ যদি লগোৱা লগাই লোৱা। কাইলৈ নহয় সোমবাৰে মানে যাম মানে কি হ'ব জানা এতিয়া মানে পোৰা ডিচকানেক্ট তিম যাব বুজিছা কথাটো?
উম, উম, উম।
মানে তুমি যদি লাইট নলগোৱা ডাইৰেক্ট মানে তোমালোকৰ ঘৰৰলৈও নযায় মানে, তোমালোকৰ তাঁৰডাল চাব কোনডাল আহিছে ডাইৰেক্ট মানে মেইন যোনডাল হেৰি, মানে চাপ্লাইডাল পো কি চা চাৰ্ভিচ কেবুল বুলি কয় সেইডাল।
উম।
য'ত মানে কাৰেণ্টৰ পুষ্টটো থাকে তাৰপাই তোমাক কাটি দিব ডাইৰেক্ট।
অ' তেতিয়াহ'লে বহুত অসুবিধা হৈ যাব কাৰণ ইমান গৰমত যদি কাটি দিয়ে
মানে তোমাক তোমালোকক মানে এনেকে কৰিব, তোমালোকক নটিচ দিলে চাগৈ, দিলেনে নাই?
নটিচ অ' দিছিলে।
অ' তোমালোকৰ নটিছ দিছে যদি তোমালোকৰ ঘৰলৈ যাব সুধিব এবাৰ ধৰা তোমালোকে স্মাৰ্ট মিটাৰ আপোনালোকে স্মাৰ্ট মিটাৰটো লগাব নে নলগায় বাচ ইমানেই সুধিব। যদি তুমি কৈ দিয়া এ, এতিয়া নলাগাও পিছত লগাম। মই কৈছোঁ পিছত লগাবলৈ মানে এতিয়া অপশনেই নাই মানে চব ফালে হৈ গৈছেতো আমাৰ এইফালে, তেতিয়া ক'ব পিছত লগোৱা, কক পিছত লগোৱা অপশন নাই এতিয়া আমি আমাৰ লাইটো কাটি থৈ গৈছোঁ আপোনালোকে পিছত লগাই ল'ব, বুলি কৈ পেলাই লাইটটো কাটি গুচি যাব। আৰু তুমি একো কৰিবও নোৱাৰা, চৰকাৰী মানুহ আৰু হেৰিত থাকিব পুলতহে কাটিব তোমাক। ঘৰলৈতো নাযায়।
অ' নাযায় অ'।
মানে তোমালোকৰ ঘৰত কিবা কৰিলেহে ক'ব পাৰিবা, আমাৰ ঘৰতনো কিয় আহি এইবিলাক কিয় কৰিছ, কিবা কিবি ক'ব পাৰিবা তুমি।
এইটোৱে, তেতিয়াহ'লেতো বহুত দিগদাৰ হৈ যাব।
সেইটোৱে তোমালোকে মানে সেইকাৰণে ভাবি ছোৱা আৰু মানে ইমান হেৰি নহয় বাৰুতে, আমি যামতো। সেইফালে হেৰি কৰিলে আমিয়েই মানে কেইদিনমান তোমালোকে যদি ভাবা লগাম বুলি, আমিয়েই মানে কেইদিনমানৰ পিছত লগাই দিম আৰু কথা বৰ্তা পাত দে নেকি কোৱা?
অ' সেইটোয়ে দেউতাক ক'ব লাগিব ভালকে, দেউতাই কি কয় পিছত তোমাক মই জনাম বাৰু।
উম' জনাবা জনাবা। পিছে তোমালোকৰ ঘৰত যে বাইক এখন আছিলে সেইখন বেচিবা নেকি?
অ' সেইখন তোমাৰ এই কেইদিনমান আগতে যে, মানে দেউতা দেউতাহতৰ বাইক এখন আছিলে, বেলেগৰ সেইখন মানে লৈ গৈছিলে। তাৰপিছত, দেউতাক চলাবলৈ দেউতাৰ বাইক নাই। দেউতাৰ চলাবলৈ বাইক নাই। তাৰপিছত, সেই বাইকখন তোমাৰ লৈ কেনে হেৰি গেৰেজ গেৰেজত লৈ গৈছিলে ঠিক কৰিবৰ কাৰণে, পিছত দেউতাই বেলেগ এটা বাইক পাই গ'ল। এতিয়া, সেইটো বাইক লৈ গেৰেজত নিছিলে। এতিয়ালৈকে আনাই নাই তে কি ঠিক কৰিছে নে নাই সেইটোৰ বিষয় মই একো নাজানো। এইটো দেউতাক সুধিব লাগিব, কি কৰিছে বাইকখন। এতিয়ালৈকে ঠিক হৈ হৈছে নে নাই, নে ন ঠিক কৰিব নে নাই একো কোৱা নাই।
অ' তুমি কাম এটা কৰিবা নহ'লে, তুমিয়ে গৈ লৈ আহি পেলাই তুমিয়ে চলাই থাকিব পাৰা দেখোন। তুমি এইটো কাম নকৰা কিয়। তুমি যিহেতু বাইক এখন বিচাৰিয়ে ফুৰিচা চলাবলৈ।
অ' সেইটোয়ে কিন্তু এতিয়া দেউতাই ঠিক কৰিলেহে এতিয়া মই এতিয়া চোৱা। ঘৰত এনেই পৰি আছিলে। তেতিয়া মই আগতেও মই কৈছিলোঁ যে এইখন বাইক ঠিক কৰি দিওঁ। তেতিয়া মই যেতিয়া কৈছিলোঁ যে, ঠিক কৰি দিওঁ। তেতিয়া কয় নালাগে, এইখন ঠিক কৰিব নালাগে। এতিয়া তুমি ঠিক কৰিলে বহুত পইচা যাব। কিন্তু ঠিক নিজেও ঠিক নকৰে আৰু মোকো ঠিক কৰিব নিদিয়ে তেনেকুৱা অৱস্থা।
অ'এতিয়া আকৌ গ্ৰেজত থৈ দিছে গাড়ীখনে কেনেকুৱা কৰিছে চোৱাচোন।
এতিয়া নিজে গেৰেজত থৈ দিছে। এতিয়া নিজেও ঠিক নক নকৰে। মোকো ঠিক কৰিব নিদিয়ে নহয়।
অ' ময়ো বাৰুতে এই পোন্ধৰ তাৰিখে, মোৰ নিজৰ যোনখন বাইক এখন যে আছিলে। বেচিছিলো। এইখনো পোন্ধৰ তাৰিখে পইচাটো পোৱা কথা আছিলে। এতিয়া কি কৰে জানো মানুহজনে মই খবৰে লোৱা নাই। খবৰ কৰিব লাগিব কা
অ' পিছে তুমি যে কৈছিলা নতুন নতুন বাইক বা স্কুটি এখন ল'বা। সেইখন কেতিয়া ল'বা, কিবা ভাবিছানে?
সেইখন মানে মই বিশ তাৰিখৰ ভিতৰত নহ'লে বিশ, একৈচ, বাইচ মানতো ল'ম মানে এই মাহৰ লাষ্টৰ ফালে মানে।
উম।
ল'ম বুলি ভাবিছোঁ বাৰু তে।
উম।
উম।
এই এই মাহৰ লাষ্টত ন।
এইমাহ লাষ্টৰ ফালে মানে, এতিয়া দিন আছেতো লাষ্ট পিলে এতিয়া হেৰি তাৰিখ হৈছে আজি যিহেতু। এঘাৰ তাৰিখ হৈছে হে।
এঘাৰৰ তাৰিখ হৈছে অ' এতিয়া ধৰা বহুত দিন আছে ঠিক আছে। যদি অ' যেতিয়া ল'বা তেতিয়া আমাক খোনাবা।
অ' কম কম দিয়া তোমালোকক আৰু কি কি আছিলে কি কম বুলি ভাবিছিলোঁ কি কি আছিলে কি কম বুলী ভাবিছিলোঁ অ' তোমালোকৰ যে এই তোমাৰ যে নীলা ইষ্কুটিখন যে পাইছিলা চৰকাৰৰ ফালৰ পৰা যে হায় ছেকেণ্ডেৰী মানে কিমান পাৰ্চেণ্টেজ পোৱাৰ কাৰণে শতাংশ পোৱাৰ কাৰণে
অ'
তাত তুমি হেণ্ডেলডালৰ তলত চাবাছোন নীলাকৈ মানে ই টুৱেন্টি লিখা আছে নেকি যদি
অ' এইটো অ' তুমি মোক। আৰু এবাৰ কৈছিলা। কিন্তু সেইটো মই পাহৰি থাকিলোঁ এতিয়া চাব লাগিব আকৌ এবাৰ।
অ' মই মানে চ'ব গাড়ীতে দেখি আছোঁ ন ই টুৱেন্টি বুলি তোমাৰখনো চাই লৱা তেতিয়া মানে। ই টুৱেন্টি চাপত কৰা হ'লে কি হয় জানা তোমাৰ মানে গাড়ীখনৰ মানে ইঞ্জিন টো বয়স অলপ বেছি হৈ যায়। নহ'লে ই টুৱেণ্টি জানাই কি দিয়ে। কুঁহিয়াৰ হেৰি মিলাই বুলি। অ' মানে কুঁহিয়াৰ মানে কৰাত একো নকয় কি কয় মানে কুঁহিয়াৰ ৰসটো আৰু যোনটো পেট্ৰল মিক্স হৈ থাকে ইঞ্জিনতো এনে পুৰা পিয়ৰ পেট্ৰলটো গ'লে পুৰা ইঞ্জিন চলিয়ে থাকিব।
অ' ইঞ্জিন পুৰা চাফা থাকে অ' একো ক্ষতি নহয় ইঞ্জিনত।
অ' যদি তোমাৰ ই টুৱেণ্টি অলপ যদি পানী মিলি তোমাৰ ইঞ্জিনটোলৈ যায়। তেতিয়া হ'লে তোমাৰ যোনটো মানে টেংকিটো তোমাৰলোকৰ টেংকি একো নহয় প্লাষ্টিকৰহে ন তোমাৰ টেংকীটো স্কুটি ফাটিলে তোমাৰ টেং তোমাৰ টেংকিটো টেনচন নাই তোমাৰ হৰি টো কিআছিল এইটো যোনটো কাৰ্বৰেটাৰ বুলি কয় টাৰ পিছত এই ইন ইন নৰ যোনটো হেৰি পিষ্টন য'ত মানে পেট্ৰলতটো জ্বলে সেইবিলাক মানে মামৰ জ্বলি যায় আৰু। মামৰ জ্বলিলে জানাই ইজিনৰ ভিতৰত যদি মামৰ জ্বলাই তোমাৰো কিমান খৰচা হৈ জাৱ পিছত।
অ' বহুত কষ্ট হ'ব।
অ' সেইকাৰনে তোমাৰ ই টুৱেন্তী চাপৰ্ট কৰা হ'লে ভালেই, এইবিলাক মানে টেনশ্যন কৰিব নালাগে ধুনাকৈ চলি যাব গাড়ী।
অ' এতিয়া সেইটো চাব লাগিব, মোৰ ইমান মনতে নাথাকে যে। তুমি মোক অ' নহ'লে কালি দিনত এবাৰ ফোন কৰি ফোন কৰি কবাচোন, মই নহ'লে মোৰ ইমান মনতে নাথাকে।
চাবা চাবা চাই থ'লে মানে নিজৰ কাৰণে ভয় খোৱা তেতিয়া তুমি ই টুৱেটি মানে ধুনীয়াকৈ ভৰাই থাকিবা। নহ'লে এক্স পি ভাৰাৱ লাগিব নহ'লে এক্স পি হাণ্ড্ৰড ভাৰাৱ লাগিব। এক্স পি যে নাইনটি ফাইভ টো যে সেইটো সেইটোত মানে পাচ পাৰ্চেন্ত ইথানল মিলোৱা থাকে, আৰু যোনটো এক্স পি হাণ্ড্ৰড সেইটো বাৰু দামো হ'ব, এতিয়া আহিব চাগৈ।
অ' এচ পি হাণ্ড্ৰডটো অ' এচ পি হাণ্ড্ৰেড টো ভৰালে তো মাইলেজটো বেছি দিব ন?
অ' মাইলেজ বেছিয়ে দিব, কাৰণ তোমাৰ চোৱা গোটেইটো পুৰা ন নাইটি নাইন পাচেন নাইন পাৰ্চেন তোমাৰ মানে হেৰিয়ে থাকিব তাত। এক পাৰ্চেণ্ট জানাই কিবা এটা জিৰ পয়েন্ত 'ওৱান ওৱান টো পাৰ্চেণ্ট জানাই
অ' কিবা এটা হেৰি অ' অ' হ'ব অ'
অ' মানে ইমান অকমানো সেইটো নাছাই, মানে তোমাৰ পুৰা পিয়ৰ তুমি পেট্ৰলটো ইঞ্জিনত ভৰাই চলোৱা তোমাৰ গড়ীখনৰ মানে জীৱনটো কি জীৱনহে আছিলে যোনটো লাইফ সেইটো মানে অলপ বেছি হেৰি হব। তাৰ কাৰণে মানে তোমাক কৈছো কথা কেইটা, তুমি মানে অলপ জানি লোৱা।
অ' গ'ম পাইছো গ'ম পাইছো।
যিহে কৰিছে এইবিলাক ই ই হাণ্ড্ৰেড দামটো জানাই চাগৈ কিমান ওৱান ছিক্সটি চেভেন মান পৰিব বোলে। এইটোৱে ভাবাচোন, যিটো আমি আগতে ওৱান ছিক্সটিত আমি হেৰি এক লি টাৰ আৰু পাঁচশ গ্ৰাম পাঁচশ মিলি লিটাৰ পাইছিলো এতিয়া ক'ত আমি এক লিটাৰ পাম।
উম, উম।
আগতে আমি দেৰশ টকা ভৰালে মই দুদিন যাব পাৰো টাউনলৈ আপ ডাউন কৰিব পাৰিম। এতিয়া দেৰশ টকা ভৰালে এতিয়া এবাৰহে আপ প ডাউন কৰিব পাৰিম ভাবা, কিমান হেৰি হৈ গৈছে।
বহুত, বহুত বাঢ়িছে। আৰু এইফালে গেছৰ আৰু এইফালে গেছৰ দামো অ' এইফালে গেছ চিলিণ্ডাৰৰ দামো বাঢ়ি আছে।
এ, এল পি জি দামো এইবিলাক বাঢ়ি আছে মানে এল পি জি মানে এতিয়া মানুহে জানাই মাজতে কি হৈছিল গেছৰ ইমান অভাৱ হৈ গৈছিলে মানুহ একে লাইন ধৰি থাকে গেছ ল'বলৈ।
উম,
উম, তাৰ কাৰণে মানে অলপ হেৰিও হৈ যায় দিগদাৰো হৈ যায় মানুহ বিলাকৰ কাৰণ যিহেতু মানুহৰ যোনবিলাক মানে টাউনত থাকে মানুহ বিলাক তাতো কোনো হেৰি খৰিদি বনাব নোৱাৰে খাদ্য বনাব নোৱাৰে।
নাই নোৱাৰে খৰি চৰি-নাই আকৌ তোমাৰ চ'লাৰ-ত'লাৰো অসুবিধা সেইকাৰণে সিহঁতেতো গেছ চিলিণ্ডাৰ লাগিবই।
সেইকাৰণে তু ইমান ভিৰ আছিলে।
অ', মাজতেতো এনো আমাৰ দেতাইটো এদিনতটো হেৰি কি আছিলে কমো চাৰি ঘন্টা নে তিনি ঘণ্টামান ৰখি পাইছে এটা গেছটো বুইছা?
অ, অ, কিন্তু গাঁৱত এটা সুবিধা আছে বাৰু তোমাৰ গেছ-চেছ নাথাকিলেও চোলাত খৰিৰে ৰান্ধিব পাৰি।
সেইটো কাৰণে ভালেইে বাৰু ধুনীয়াকৈ তুমি হেৰিত বনাব পাৰা খৰিত বনাই পেলাই খাও আৰু চাবাচোন গেছত বনোৱা বস্তুতকৈ কিন্তু খৰি যোনটো আমাৰ চৌকাত বনাই যে খৰি দি
অ-অ-অ অলপ টেষ্টটো বেছি ভাল অ' গম পাইছো। এ, আমাৰ ফালেটো আমাৰ আমাৰ ঘৰত যে তোমাৰ এই দৰা যদি একমাহো যদি চিলিণ্ডাৰ ন গেছ নাথাকে তেতিয়াও আমাৰ টেনশ্যন নাই।
আমাৰো একেইে তোমালোক আমাৰো একেইে যিহেতু আমি গাঁৱতে থাকো টাউনত।
অ গাঁৱত অ গাঁৱৰ মানুহৰ এটা সুবিধা আছে এইটো।
এইটোৱেই আৰু গাঁৱৰ মানুহ বিলাকৰ ধুনীয়াকৈ শাক পাচলি বিলাকৰ নিজৰে থাকে মানে কেমিকেল থকা শাক পাচলিও খাব নালাগে আমাৰ গাঁৱৰ মানুহ বিলাকে।
উম,
এইবিলাকৰ কাৰণে আৰু মানে। পিছে তুমি বৰ্তমান মানে কি কৰিম বুলি ভাবিছা আগলৈ?
আগলৈ এইটো এতিয়ালৈকে ভবা নাইটো পিছত কি হয় পিছত সেইটো দেখা যাব বাৰু। এতিয়াা তো একো ভবা নাই।
মোৰো ভবা নাই বাৰু তেতিয়া বুজিছা হেৰি এক্জাম এটা আহি আছে কি আছিলে এইটো ফৰেষ্ট গাৰ্ডৰ কি হয় তাকে ভাবি আছো একজামটো মানে ফিজিকেলটো এ, নাই বুজিছা এতিয়া মানে মোৰ ফিজিকেলটো অলপ মানে ফিজিকেলি আনফিট হৈ আছো যে যোনটো মানে তাত কাইটিয়ে লাগে সে টো মানে সম্পূৰ্ণ হোৱা নাই মানে অ' যোনটো হেৰি আছে, কি আছিলে হাইটটো ঠিকেই আছে মোৰ।
অ' তোমাৰ হাইটটো আছে।
মানে যিমানটো লাগে সিমানেই আছে, কিন্তু মোৰ যোনটো চেচ বুলি চেচটো নাই আৰু ৱেটটো অলপ কম আছে যে। তাৰ কাৰণে ভাবিছো মানে এই বছৰটো লাগি পেলাই অহা বছৰ পৰা ভাল কৰি দিম বুজিছা কথাটো।
অ' তেতিয়াহ'লে ভালকে লাগি দিয়া, কাৰণ তোমাৰ যদি এবাৰত যদি তুমি লগাব পাৰ পাৰা তেতিয়া হ'লে লাইফটো টো চেট হৈ যাব।
উম, আমাৰ লগৰ প্ৰথমে এজনে পালে কি আছিলে এইটো অগ্নিবীৰ বুলি কয় যে, মই কৈছিলো মাজতে। তেওঁ এতি এতিয়া তেওঁ ট্ৰেইনিং কৰি আছে, চাকৰি পায় গ'ল। আমি মানে মাজতেহে গ'ম পাইছিলো যোনটো তাৰ লগৰ এজনৰ পৰা।
আৰু তাৰ দৰমহাওটো ভালেই হ'ব।
দৰমহা কি আৰু, মানে অগ্নিবিৰত অলপ দিগদাৰ হয় জানা কথাটো চাৰি বছৰ চাকৰিয়ে যিহেতু।
উম।
আৰু পিছলৈ পাৰ্মমানেণ্ট হোৱাৰ চাঞ্চ থাকে, যদি তোমাৰ ধৰ কামবিলাক ভাল দেখে এইবিলাক উপৰ অফিচাৰ বিলাকে, তেতিয়া তোমাৰ পাৰমানেন্ট হৈ যায়।
উম।
অগ্নিবিৰত কি হয় মানে তোমাৰ ধৰ, ধৰ হাড্ৰেড এশটা মানুহ গ'লে তাৰে মানে না পোন্ধৰটাহে পাৰমানেন্ট হয় বাকী খিনি চব মানে হেৰি ৰিটায়াৰমেট দি হেৰি কৰি দিয়ে।
অ' তেতিয়াহ'লেতো বহুত মানে অ' তেতিয়াহ'লে বহুত ভাল মানে কাম কৰিব লাগিব তেতিয়াহ'লে সিহঁতে পাৰমানেন্ট ৰাখিব।
অ' আৰু মানে ভালেই হয় কাৰণ চোৱা তুমি মানে এইটো বিশ বছৰৰপৰা লয়তো, বিশ একৈশ বছৰৰ মাজত লয়তো। তাৰ কাৰণে মানে চাই, হেল্ল'।
অ' শুনি আছোঁ, শুনি আছোঁ কোৱা। অ' শুনিছোঁ।
একৈছ বছৰ মাজত লৈ বিছ একৈছ বছৰ মাজত লয়তো তাৰকাৰণে তোমাৰ ধৰ চাৰিছৰ কৰি আহিলেও পঁছিচ বছৰ বেলগ এটা চাকৰি